তে।
অ হ কি কৰি আছা?
মই এনে আছো। তুমি কি কৰি আছা?
এয়া ময়ো এনেৱে আছো ৰুমতে বহি আছো।
বাকী আজি
বাদি
খবৰ পাতি চ, খবৰ পাতি ভাল বাৰু গৰম খালী অলপ।
গৰমতো থাকিবই ইতা, গৰমৰ ছিজন ন, ত' গৰমটো থাকিবই।
বাকী আজি, ৰাতিৰ খোৱাৰ প্লেন কি?
ৰাতিৰ খোৱাৰ প্লেনটো আজিতো কণী আৰু কণীৰ পৰাই খাওঁ আৰু আজি। মই মানে পিজিত থাকো ন।। ত' আজি মানে পিজিতে-মানে কণী দিব।
উম-উম অকল কণীয়ে দিব নেকি?
হয় কণী আৰু কিবা কি কয় আলু পিটিকা দিব আজি। এইটো প্ৰায় খাও আৰু উপায় নাই পিজিতে তাত আছোঁ ন।
নাই ঠিক-ঠিকে আছে, খানাটো ঠিকে আছে।
হয়, খানাটো মানে ইমান বেয়া নহয় মানে পিজিতে, মানে ঘৰৰ নিচিনাই লাগে।
মাইকী মানুহে বনাই ন?
হয়-হয়, মাইকী মানুহে বনাই।
অ' মাইকী মানুহে বনালে ঘৰৰ নিচিনাই লাগিব।
হয়-হয়।
বাকী আজি কোনটো-কোনটো ইণ্ডিয়ান কালচাৰৰ মানে বিষয় ন।
অ-অ, ভাৰতৰ সংস্কৃতি
হয়-হয় ষ্টাৰ্ট কৰা নহ'লে।
হয়-হয়, ভাৰতৰ সংস্কৃতি বুলি ক'লে ভাৰতৰ মানুহৰ ব্যৱহাৰ। বা, ভাৰতৰ মানুহৰ ভা ষা বা ভাৰত আৰু উৎসৱ, এইবোৰকে কয় আৰু ভাৰতৰ সংস্কৃতি। বাকী তুমি কি বুলি ভাবা? আমাৰ সংস্কৃত তি, তাৰ পিছত আমাৰ ধৰ্ম, আমাৰ ব্যৱহাৰ আমাৰ ব্য-ব্যৱহাৰ। কেনে, মানে চব বস্তু আমাৰ কেনে?
হয়-হয়, মানে আমাৰ ইণ্ডিয়াতো মানে এনেকুৱা দেশ হয় ন মানে, তাতে মানে আমি চবেই মানে একেলগে মিলি জুলি থাকো মানে-মানে বহুত বহুত-বহুত-বহুত-বহুত, ধৰণৰ মানে জাতি বোৰ আছে ন ত' আমি মানে আমাৰ ইণ্ডিয়াত মানে
মিলি জুলি থাকোঁ হয় মিলি জুলি থাকো হয় আৰ আৰু মিলি জুলি চব উৎসৱ পালন কৰো
হয় হয় চোৱা এতিয়া মানে এতিয়া অ দে দেৱালী হৈ গ'ল হলী হলী হৈ গ'ল
এ কোৱা শুনি আছে এই টি টিত
আৰু কিবা হয় হয় আৰু ই থৈ গ'ল মাজতে ঈদ গ'ল ত ঈদো আমি মানে ইণ্ডিয়াতে চেলিব্ৰেট কটে
হয়। ই, এ, মানে, আম মানে, ভা, মিলি-জুলি কিয় থাক আৰু মানে ঈদৰ টাইমত মই কেতাইম তুমি বা মা ত উ মানে মই লগৰবোৰক মাতো এহততো চবে মো মুছলিম নাও থাকে ন
হয়
হয় ন চ', এ, এ, এ সেইটোয়ে আমি চব বস্তু মানে উৎসৱ মিলি জুলি ভাল পালন কৰো আৰু মানে এতিয়া দূৰ্গা পূজা আহি আছে চ' আমিও ঘুৰিব যাম লগৰকেইটাৰ লগত হয় ন
হয়
এইটোয়ে মানে চব বস্তু আমি মিলি জুলি পালন কৰো আৰু ইণ্ডিয়াত
এইটোৱে মানে চবে একেলগে মিলি জুলি থাকো ন আমি
হয় বা প বাবাপ
আমাৰ ইণ্ডিয়াটো মানে এনেকুৱা এটা দেশ হয় ন হা
কোৱা কোৱা
কোৱাচোন, কি, কি কৈছিলা?
তুমি কোৱা তুমি কোৱা ইণ্ডিয়াৰ কি দেশ হয়
মানে, ইণ্ডিয়াত টো মানে আমাৰ এনুকা এটা দেশ হয় মানে চবে মানে আমি একেলগে মানে মিলি জুলি থাকো তাতে মানে কোনো হিংসা সি মানে নাই। ত' আমি মানে, চ-চব ধৰ্মত আমি মানে পালন মানে আমি, হিংসা নকৰো যে আমি আমি হেণ্টৰ একেলগে মিলি জুলি থাকো যে।
হিংসা নকৰো, আমি এটা এ-একোটা মানুহ চব-চব ধৰ্মৰ ভাষা জানো, হয় ন নাই। মানে চ-চব ধৰণৰ ভাষা জানো বঙালী জানো, হিন্দী জা-হিন্দী জানো, অসমীয়া জানো, ইংলিছ জানো। ইংলিছ জানো। বাকী। কি? কি অহ' কিত হয়-হয় কিছুমান এনেকুৱা আছে। নেপ পালি বাৰু অলপ অলপ জানো মই।
হয়, নেপালী ময়ো জানো বাৰু। অলপ চলব, কিন্তু বা মাৰাঠী। পাঞ্জাবী এইবোৰ মানে অলপ মানে ইমান নাজানো।
হলে হ-হ-হ হলেওটো নলেজ আছে ন মানে বুজি পাও ন।
হয়-হয়-হয়-হয় আৰু গুজৰাটী।
হয়-হয়, মই-মইতো খাচী ভাষাৰ বা খাচী ভাষাৰ বিষয়ে বাকী চব বুজি পাওঁ, খাচী ভাষাটো খালি অলপ বুজি নাপাওঁ।
আচ্ছাঁ, মানে বুজি পোৱাতো পাও কিন্তু মানে ক'ব নোৱাৰো মানে কি কৈ মানে-মানে এনতে মানে যি কয় মানে অলপ চল বুজি পাওঁ, কিন্তু মানে নিজে মানে ক'ব নোৱাৰো যে কি ক আছে মানে কি ক'ম বুলি এনেকুৱা হয় যায়।
অ আৰু ব দুই তিন-বাৰ কথাটো শুনাৰ পিছতে মানে অ এইটো কৈ আছে নেকি এনেকুৱা। লাগে। ছ খাচী মানুহ বেছি শ্বিলঙতে আছে।
হয় শ্বিলঙতে বেছি আছে, হয় মেঘালয় তাৰ ছাইডে বেছি আছে।
উম, সেইটোৱে ইণ্ডিয়াৰ-ইণ্ডিয়ান স-সংস্কৃতি বুলি কলে বহুতে ভাল মানে আমি চবে মিলি জুলি চব যি-যি বস্তুৱে কৰো মিলিজুলি কৰো, কাৰো উপৰত হিংসা নাৰাখো।
হয় আৰু আমাৰ কিবা টোত মানে, কোৱা-কোৱা, কি কৈছা, কি কৈছিলা, মানে আমাৰ ইণ্ডিয়াতো মানে এনেকুৱা এটা দেশ হয় ন, মানে, তাতে মানে চব ভাষা চলে। অলপ প্ৰায় ভাগতটো মানে আমাৰ ইণ্ডিয়াতে মানে, হিন্দী-হিন্দী ভাষা প্ৰায়ভাগ চলে মানে, আমাৰ ভাৰতত, হয় মাতৃভাষা হয় ন, ত' মানে এইটো তুমি মানে ইণ্ডিয়াত আছা যে তুমি মানে মাতৃভাষাটো তুমি
হিন্দী হিন্দী যানব লাগা আৰু তুমি যদি অসমত ইটা চা অস-অসমীয়া জানিবই লাগিব। অসমত থকা লগ অ'। বেংগলী জানিবই লাগিব আৰু তুমি পাঞ্জাৱত যদি আছা পাঞ্জাবী মেইনলি জানিব।
অ' মানে তুমি জানিব লাগিব এইটোয়ে মানে এটা মানে কি আৰু তুমি মানে যোনটো হয়-হয় তুমি যোনটো ৰাজ্যত আছা তুমি যদি তাৰ বিষয়ে তুমি যদি নাজানা তোমাৰ মানে নিজৰে মানে লাঁজ, লাগে ন। ত তুমি মানে তাৰ বিষয়ে মানে অলপ। মানে চেষ্টা কৰিব লাগে যে।
হয়-হয়-হয়।
চব-চব ৰাজ্যত মানে বেলেগ-বেলেগ থাকে ন?
ইণ্ডিয়া এনেকুৱা এখন ৰাজ্য, এতে চব কথা চলে। বেলেগ বেলেগ কানট্ৰিত কোনটো ইমান নচলে। অসমীয়া ভাষাও ন- চলে, দুই এটা মানুহ থাকে অসমীয়া এইটো বেলেগ কথা। চলে দু ডুবাইত, কিছুমান মানুহ থাকে অসমীয়া। সটো বেলেগত, তাহুণ্টো অসমীয়াতো নচলে তাত। ততে অকল ইংলিছে চলে মোৰ মতে।
হয়'
হয় ন, ইংলিছ আৰু হিন্দীয়ে চলে। কিন্তু ভাৰত ভাৰত এনেকুৱা এখন ৰাজ্য তাত। সব ভাষা চলে মানে সবে সবৰে ভাষা বুজি।
সব ভাষা চলে। হয়' আৰু তা তামিল তামিল ভাষা তুমি বুজি পোৱানে?
হা' তামিল ভাষা অলপ অলপ বুজি পাওঁ তামিলত
আচ্ছা' আচ্ছা' হয়' হয়'
এইটোৱেই' বাকী আৰু কোৱা কি জানা কি মনলৈ আহে ইণ্ডিয়ান ভাৰতৰ সংস্কৃতিৰ কথা আহিলে?
আমাৰ কিবা আমাৰ ইণ্ডিয়াতে মানে মানে সব মিলি অফিচিয়েলি মানে ভাষাটো মানে কিবাতে আছে ন কিবা তেইছটা আছে নেকি ন মানি।
হয়' হয়' হয়' হয়' তেইছটা আছে অসম গণিজোৱা সোণ অসমীয়া। তাৰপিছত অসম অসমীয়া, হিন্দী তাৰপিছত। ইংলিছ। বহুত আছে গণিত খতম। কৰিব নোৱাৰা মণিপুৰী আছে।
মানিপুুৰী আছে।
ত্ৰিপুৰা ভাষাটো কিবা বেলেগ কয় ৰবা ত্ৰিপুৰা এই ত্ৰিপুৰা ভাষাটো কি কৈছিল কেৰেলাত আছে মালিয়ালম।
হয়।
হয় ন গুজৰাটৰ-গুজৰাতী।
হয়-হয়, আছে-আছে-আছে।
পঞ্জাৱৰ-পাঞ্জাবী।
হয়।
সেনেকুৱা বহুত আছে নেপালৰ নেপালী যেনেকে।
হয়, হয়, হয়। আমাৰ অসমত, যেনে-যেনেকে অসমীয়া
হয়, হয়, হয়। অসমৰ অসমীয়া। মানে, চব ৰাজ্যৰ আৰু নিজৰ নিজৰ ভাষাটো, মানে, পেহচান আছে আৰু ইণ্ডিয়াত।
হয়। মানে, তুমি যোনটো, মানে, ৰাজ্যত আছা, তুমি ইটো ভাষাটো জানিবই লাগিব।
তুমি যদি চাব, যোৱা বাহিৰৰ ৰাজ্য টো যেনেকে আমেৰিকা বা আমেৰি কাৰ মানে কেপিটেল যি হওক এটা
হয়, হয়। তুমি তাতে আমেৰিকা গ'লে, তুমি, তুমি ইংলিছটো, তুমি মানে, জানিবই লাগিব। নহ'লে তুমি, তুমি তাতে, তুমি মানে, হয়, নহ'লে তুমি তাতে যাই কিনে তুমি কিবা হৈ যাবা। তুমি ভালকে কথা পাতিব নাজানিবা
হয় হয় হয়।
কৈ যাবা তাতে জালে। তুমি মানে ইংলিছ ভাষাটো জানিব লাগিব, মানে এনেকুৱা মানে, হয়। তুমি মানে যিটো জেগাত মানে, গৈ আছা মানে ন
এইটোৰ এই এই-এই-এই হয় হয়, এই-এই-এইটোৰ কাৰণেতো আজিকালি মানুহে গাইড ইউজ কৰে ন', মানে গাইড লৈ যায় ন লগত।
হয়। আমাৰ কিবা আমাৰ প্ৰাইমিনিচ আমাৰ মোদী যে ইয়তো তেহঁতোতো মানে কিবা ইংলিছ ইমান বুজি নাপায়।
উম উম।
ত' সি-সি-সি মানে হিন্দীৰ পৰা মানে কথাবোৰ কয় ত' মানে বাহিৰৰ দেশৰ পৰা মানুহ আহে মানে এটা কিবা এটা কাণত, হয় হয়, মানে কাণত কিবা এয়াৰফোন, এয়াৰফোন টাইপ হিচাপে লগাই দিয়ে, ত' মোদীয়ে মানে হিন্দী ভাষা কয় হেনতৰ হেনতৰ তাত মানে ট্ৰান্সলেট মানে সি ইংলিছত ট্ৰান্সলেট হৈ যায়, ত' এনেকুৱাকে মানে আজি খালি মানে এনেকুৱাই মানে চলে মানে, আৰু কিছুমান আছে এনেকুৱা লগত লৈ যায় মানে লগত পাৰ্ছনেলি লৈ যায় ন'। যে মানে এনেকুৱা ভাষাটো মানে বুজি নাপায় ন' কিছুমানে গাইত ৰৈ যায় হয় ট্ৰান্সলেট।
অ', আজি আজিকালি ভাবো মই ইমান প্ৰব্লেম নহয় যি তো আজিকালি মোবাইলত এ আই আহি গৈছে।
হয় এ আইটো মানে এনেকুৱা মানে কিবা কৰিছে ন যে তুমি কি কি নাজানা তুমি তাতে মানে তুমি সুধিব পাৰা তুমি যি মানে তোমাৰ কি লাগে মানে তোমাৰ মানে যি লাগে মানে তুমি
তুমি যদি, তুমি যদি এইটো কুৱেশ্যনৰ এনচ চাল নাজানা লগা লগ এ আই ওলাই দিয়ে। আৰু এক্জাম মানে এক এক্জামৰ এক্জামৰ কাৰনে কি কি ইম্পৰ্টেন্ট মইতো বিশ্বাস কৰিবা তুমি এইবাৰ বি ক'ম থাৰ্ডচেমিষ্টাৰৰ মানে ই কমাৰ্চৰ পৰী মই এ আইৰ পৰা দিছোঁ।
মইও, মইও মানে এনেকুৱা মানে বহুত সুবিধা মানে হয় মইও এনেকুৱা।
আৰ' এইবিলাকে কইছন নে আহিছ কিন্তু দু ভাটিচ ই কমাৰ্চ কিবা কিবি
হয়, হয়, মই এনেকুৱাই মানে প্ৰায়ভাগ মানে, প্ৰায়ভাগ মানে গুৱাহাটি ইউনিভাৰচিটিৰ আণ্ডাৰত মানে মানে ট'পিক বোৰ এনেকুৱা এনেকুৱা কৈছিলো ত' মানে এনেকুৱা মানে চেম মানে অলপ অলপ
অ', অলপ অলপ নহয় ভালেই মিলে কোনটো।
হয়, মিলি যায়। ঠিক আছে নহ'লে দিয়া, আজিৰ কাৰণে না কি।
দিয়া দিয়া আজিৰ কাৰণে এ ৰাখিছো দিয়া আৰু কেতি কেতিয়াবা আহিম দিয়া, ভাৰতৰ সংস্কৃতিত ত' ক'লেটো খত তম নহয় ন' দছ
হয়, হয় ঠিক আছে, আজিৰ কাৰণে ইমান ইমানতে সামত কিবা কৰিলোঁ ন'।
সামুৰিছো সামুৰিছো ৰাখিছোঁ ধন্যবাদ, ৰাখিছোঁ অ'।